হেল্ল'
হেল্ল'
অহ কি খবৰ তোমাৰ আজি বহুত দিনৰ মই দেখিলো তোমাক সেইকাৰণে কল কৰিলোঁ
অহ ভালেই দিয়া আচলতে অফিচৰ অলপ কামৰ হেঁচা আছিল। অহ তোমাৰ কবলৈ অহ তোমাৰ কবলৈ যোৱা কি কি চলি আছে আজিকালি?
নাই মোৰ ভালে চলি আছে এই চলি থকা লাইফটো আৰু কি কবা। আৰো একো নাই দিয়া এনে ফোন কৰিছিলো। আমাৰ ঘৰৰ পিনে আহিলে আমাৰ ঘৰত সোমাবা এবাৰ।
অহ আচলতে আজি দেওবাৰ তথাপিও ঘৰত থাকিও ভাগৰ লগা যেন লাগি লাগিছিল তুমি বৰ ভাল সময়তে ফোন কৰিলা দিয়া কাম কাজ বাৰু কেৰিয়াৰেৰ কথা অলপ কোৱাচোন?
অ মানে কি হৈছে মোৰ ঘৰত থাকি ভাল নালাগে হৈছে বহুত বৰ লগা হৈছে সেইবাবে মই
ওলাই আহিছো অলপ তেনেকুৱা সময় মই ফোন কৰিলো। এনে একো নাই এনে কাম কাজৰ কেৰিয়াৰ কথা পাতিবৰ কাৰণে তোমাক ফোন কৰিছিলো। আচলতে মানে কি হ'ল অফিচৰ লাইফটো বহুত বৰিং সেইকাৰণে মানে টাইমবোৰ পাছ নহয় অফিচত গৈ গৈ বৈৰ হৈ যাওঁ। সেয়াই আৰু তোমাৰ অফিচৰ লাইফটো কেনেকুৱা? কিন্তু দেওবাৰত আহে দেওবাৰতোৱে যে আহে কেনেকে পাৰ হয় বাকী দিনবোৰ?
কত আৰু ভালদৰে মোৰো হ'ব। শেষ হোৱা হ'লেতো কথাই নাছিল। ক্লায়েণ্টৰ দিনে দিনে নতুন ডিমাণ্ড। মাজে মাজে ভাবো সকলো এৰি থৈ কব কৰবালৈ ওলাই যাম গুচি যাম।
উম সেইটো আমাৰ সকলোৰে মনৰ কথাই ভাই কি কবা কিন্তু উপায় নাই দিয়াচোন। পকেটৰ অৱস্থাটোলেও চাব লাগিব। নে কি কোৱা? এইটো চলিবই লাগিব খাবই লাগিব কামটো কৰিবই লাগিব। অফিচত যিহেতু এতিয়া সোমাইছোৱে জৰেন কৰিছো কাম কৰিবই লাগিব। আমি উপায় নাই আৰু ঘৰৰো বহুত প্ৰেছাৰ। অফিচৰো প্ৰেছাৰ। নাই মানে সয্য কৰি কিনে কৰি চলি আছো আৰু। এনে এবাৰ পিছে তোমাৰ পূজা বন্ধৰ প্লেন কি? কিবা ভাবিছানে কৰবাৰ যোৱাৰ কথা কিবা ভাবিছা?
অ সেইটো সঁচাই বাৰু এ একদম বেয়া লগা হৈ গৈছে মানে চবৰে। অফিচৰ কামৰ পৰাই চাবা নে ঘৰৰ কামৰ পৰাই চাবা ঘৰৰ আৰু সেই অফিচতো সেই একে। মানে আমনিও লগা হৈছে আৰু হয়ও পকেটৰ অৱস্থাটো লৈও চাব লাগিব। টকা পইচাৰো নাটনি, একেবাৰেই বহুত বেছি! কিন্তু, কি কৰিবা, তেনেকেই চলি যাব লাগিব আৰু। বাকী পূজাৰটো বাৰু ভবা নাই এতিয়ালৈকে। এ, ভাবিছোঁ এনে, অলপ আৰু শ্বিলং যাব খুউব মন আছে ৰবা, অলপ ঠাণ্ডাও হয় ন' ঠাণ্ডা বতাহ মানে শ্বিলঙৰ যি ঠাণ্ডা বতাহ জাক খাই আহিব পাৰিলে অলপ মনটোও ফ্ৰেছ লাগিব। কিন্তু, ক'তনো হ'ব, আমি আৰু এনেকে এ, দুবেলা দুমুঠি খাই চোচলি থকা মানুহ নহয়। সেইকাৰণে আৰু নাজানোঁ আৰু চাওঁ, কি ভাবিছোঁহে আৰু এতিয়া ইচ্ছা আছে। বাকী তুমি, তুমি, তোমাৰ কথা কোৱা কি কৰিবা পূজাত?
আচলতে একো বেলেগ নাই। মইয়ো কিন্তু পূজাৰ বন্ধতে মানুহকে এইবাৰ চুটি লয় অলপ মইয়ো ফুৰিব যাওঁ বুলি ভাবিছোঁ। মানে, প্লেনিং কৰিছোঁ, মইয়ো শ্বিলঙৰ ফালে অলপ পাক এটা মাৰি আহোঁ নেকি। যটো অলপ ঠাণ্ডা বতাহ জাক খাই, খালেও মনতটোও ফ্ৰেচ লাগিব। তুমি মানে আমাৰ লগত যাবা নেকি? যিহেতু একে ঠাইতে গৈ আছো, তাত পূজাৰে বন্ধ। আৰু পৰহিৰ পৰাতো পূজা বন্ধ ষ্টাৰ্ট হ'লেই। আৰু তুমি, মোৰ ঘৰৰ ওচৰতে থাকা। আমি একেলগ গৈ আহিব পাৰোঁ শ্বিলং। কি কোৱা?
তোমাৰ লগত গৈ তো মোৰ এনেও ভালেই লাগে! এটা ভাল কোম্পেনী পাওঁ। তুমি বেয়া নোপোৱা যদি? যাব পাৰোঁ দিয়া, যাম দিয়া, তোমাৰ লগতেই যাম। বেলেগ আন, কাৰোঁ লগত নাযাওঁ।
অ'! এনেই কিন্তু শ্বিলংখন বৰ ধুনীয়া ঠাই দেই! মানে, কিয় জানানে, মোৰ একচুৱেলি এইবাবে যাবলৈ বহুত মন
মানে, শ্বিলংখন বহুত ধুনীয়া ঠাইৰ লগতে, বহুত ঠাণ্ডা বতাহ তাত।
এনেও তাৰ বতৰটো বহুত ধুনীয়া! কি কবা ভাই, ঘৰৰ কিছুমান কাম আছে জানানে! আৰু মই ভাবি আছোঁ দেই, মই মানে, শ্বিলংটো এইবাৰ যামেই। সইটো মেনেজ কৰিব পাৰোঁ আৰু যদি ফিক্সো কৰিব পৰা নাই, যোৱাটো কি হ'ব। কিন্তু চাই লওঁ, যদি মেনেজ কৰিব পাৰোঁ, মই নিশ্চয় তোমালোকৰ লগত তোমাক আকৌ, আকৌ, এবাৰ লগ ধৰিম ভালকৈ নে কি কোৱা?
আমাৰ তেতিয়া ল'বলে, একচুৱেলি এটা ভাল হ'ব, খেল-ধেমালিৰ মনোৰঞ্জন নো কৰিব পাৰিম। নে কি কোৱা?
শ্বিলং খনতো খুব ধুনীয়া ঠাই আৰু ধুনীয়া ঠাই খন, ধুনীয়া মানুহৰ লগতে যাব মন যায় দিয়াচোন। তুমিও এটা ধুনীয়া মানুহ! তোমাৰ লগতে যাবলৈ মন যায়। সেইটো কাৰণে, তুমি যদি নিয়া, তেনেহ'লে মই যাম তোমাৰ লগতে।
ঠিক আছে বাৰু পাৰিলে জনাবা আৰু। আগতীয়াকে তোমাক জনাম। এনেই, একেলগে গ'লে বেছিয়ে ভাল লাগিব। অ'! তেৰি পাহৰিছিলোঁৱে। কালিখন ফুটবল মেটচ দেখিলানে?
মানে কি খেল হ'ল কিন্তু। গমপোৱা নে খেলখন?
ফুটবল মেচ বাৰু মই ইমান নাচাওঁ দেই, কিন্তু শুনি বহুত আছো। যে এখন ফুটবল হৈছে, কিবা আৰ্জেণ্টিনাৰ মাজত নেকি নে ক'ত? নাজানো কিন্তু মই ইমান এটা নাচাও ৰবা, বাকী কোৱাচোন কেনেকুৱা গ'ল খেলখন? তুমি যদি চাইছা?
অ' তুমি ঠিকে কৈছা আৰ্জেণ্টিনাচ, ব্ৰাজিলৰ হৈছিলে। আৰে ভাই কি কবা, মইতো পুৰা টোপনি কতি কৰি শেষলৈকে চালো। শেষৰ সেই গোলটো যে উকি জিলে একদম। বিলংকানি উঠিল মই ভাবিছিলো সিহঁত হাৰিবই নেকি আজি। পিছে নাই শেষত বহুত ভাল গ'ল কৰিলে। ৰনাল্ডৰ সেই গ'লটো চাই মই বহুত বেছি আপ্লুত হৈ গলো। আৰু মই ৰাতি শুবই নোৱাৰিলো সেইটোয়ে ভাবি ভাবি মানে। শ থাক মানে । তে ত' মই তাকে ভাবিছিলো এতিয়া। আঁ আমি শ্বিলঙত যাব পাৰোঁ ন?
নিশ্চয় যাব পাৰিম।
বাকি ৰবা তোমালোকৰ ঘৰত এতিয়া কোন কোন আছে।
আমাৰ ঘৰত সকলোখিনিয়ে আছে মা দেউতা। ভাইটিহঁতো আছে।
তেন্তে ভাল লাগিব গোটেইখিনিকে একেলগে লৈ ল'বা। শ্বিলং খন থাকি আহি এৰাতি আমি থাকি আহিব পাৰিম তাত। তাত আমি শ্বিলঙত গৈ থাকি পেলাই তাত আমি আহ গোটেই শ্বিলংখনো চোৱা হ'ব তাৰপিছত আমি ডাউকিলৈ যাব পাৰিম। এ কি কোৱা।
অ নালাগে দিয়া আমাৰ মা দেউতাৰ ইমান এটা গা ভাল নাথাকে নহয় তুমি আৰু মইয়ে। যাম দিয়া।
ঠিক আছে বাৰু সকলো বোলে অৱশ্যে ভাল লাগিলে হয়। মোৰো যিহেতু মা দেউতা যাম বুলি কৈছে লগতে যাৰ। তেওঁলোকেও প্লেনিং একেলগে যোৱাই প্লেনিং কৰিছিলো, তেওঁলোককো লৈ যাব পালে ভাল লাগিল। যদি। তোমাৰো মা দেউতা ভাইটি, ভাইটি হওক সকলে গলো হয় মিলি জুলি গৈ। তাত ফূৰ্তি মেল কৰি ভাল লাগিল হয় ফূৰ্তি, ফাৰ্তা কৰি আমি তাত। খাই মেলি ধুনীয়াকে শ্বিলংখন চাব পাৰিম এনজয় কৰিব পাৰিম। এবাৰ তুমি ট্ৰাই কৰিবা নেকি তেওঁলোকক লৈ যাবলৈ?
মই আকৌ ভাবি আছিলো তোমাৰ লগত বাইক ৰাইডিঙত যাম বুলি। শ্বিলঙলৈ, যদি তোমাৰ ঘৰৰ মানুহখিনি যায় হ'ব দিয়া পিছলৈকে আমি এদিন যাম
তুমি কিন্তু ঠিক কৈছিলা, বাইক ৰাইডিং কৰিব জানা মোৰো বিৰাট মন আছে। কিন্তু কি হব মোৰ যে বাইকে নাই। বাইক এখন পিছে লম বুলি ভাবি আছোঁ। পিছে পইচা সে মিলাব পৰা নাই। কাৰণ মই যিখন বাইক ল'ম বুলি ভাবিছোঁ সেইখন। প্ৰাইচটো অলপ বহুত বেছি হয়, মানে সেইখন ৰয়েল এনফিল্ডৰ বাইক হয়। আৰু সেইখন তিন লাখৰ ওপৰত হয়। গতিকে মই এতিয়া বাইক কিনাৰ কথা ভাবিব পৰা নাই জানে নাই। এ তোমালোকৰ ঘৰত বাইক আছেনে?
নাই ৰবা আমাৰ বাইক গাড়ী একোৱেই নাই কিন্তু চাও পিছলৈকে কি হয়।
আৰু ৰাতিও বহুত হল আৰু তুমি কিন্তু সঁচাকে ফেমিলিৰ লগত গ'লে কিন্তু বেছি ভাল পাবা আমি সঁচাকৈ তাত ভালদৰে ফুৰ্তি কৰিব পাৰিম
নালাগে দিয়া আমি দুয়ো বাইক ৰাইডিঙত আমি দুয়ো অকলেই যাম।
ঠিক আছে বাৰু তেন্তে মই অতি সোনকালে বাইকখন কিনাৰ চেষ্টা কৰিম।
অহ তুমি তুমি এই দু দুই তিনি মাহৰ ভিতৰতে কিনাই আৰু বাইকখন আমি যাও আৰু জল্দি শুন সোনকালে দুয়ো
ঠিক আছে বাৰু বাৰু তোমাৰ ঘৰত আৰু এজন ভাইটি আছিলে যে সি এতিয়া কি পঢ়ি আছে
সি এতিয়া দশম শ্ৰেণী পাইছে
মই তাৰ ফটো মই ফেচবুকত পাইছোঁ এইবোৰ ভাল ফটোগ্ৰাফী কৰে দেই
তাকেই কৰি আছে কিবাকিবি পঢ়াৰ লগতে।
ঠিক আছে বাৰু কৰি থাকিব দিবা এনেকে চলি থাকিব দিবা। আজিকালি ফটোগ্ৰাফীও এটা ভাল প্ৰফেশচন নে কি কোৱা
একদম একদম ফটোগ্ৰাফি মানে সকলোখিনিয়ে আজিকালি ভাত ৰান্ধিও মানুহে সামাজিক মাধ্যমত দিলে সেইটোও আজিকালি ভাইৰেল হয় মানে সকলোখিনি কামেই সকলোখিনি কামেই আজিকালি প্ৰশংস প্ৰশংসাজনিত হয় আৰু
ঠিকেই কৈছা বাৰু দিয়া বাৰু ৰাতি বহুত হল এতিয়া শুই যাওঁ শুভৰাত্ৰি
অঁ শুবাই নেকি দিয়া বাৰু ঠিক আছে আকৌ